হেল্ল'
শুনা পাইছা? হেল্ল'
হেল্ল' শুনা পাইছ নে?
হেল্ল'
অ, শুনা পাইছ? অ, কি কৰি আছিলি?
এয়া, এনেই কাম কৰি আছিলোঁ।
অ'
তই কি কৰি আছ?
মই আছিলোঁ এনে মোবাইল চাই কিনে।
ফুৰিব যোৱা নাই ক'তো যে
নাই ঘূৰিবলৈ এনেকেটো ক'তো যোৱা নাই তই ক' তোৰ কি?
ময়ো যোৱা নাই তাকে ভাবি আছোঁ ক'ত ফুৰিব যাওঁ।
অ', তেনেহ'লে এই গৰম বন্ধ পৰিছে ন' তেনেহ'লে ক ঠাণ্ডা জাগাত যাব পাৰ'।
ফেমিলিৰ লগতে যাব লাগিব কেতিয়া যায় বা।
হেল্ল'।
হেল্ল'।
অ', শুনি আছ'?
হেল্ল'।
অ', মই শুনা পাই আছোঁ।
অ', ক'।
অ', মানে মই কৈছ ছিলো যে কি গৰম বন্ধ ভ গৰম বন্ধ পৰিছে ন', ত' তই ঠাণ্ডা এনেকা জাগাত যাব পাৰ।
হেল্ল',